হেল্ল' হেল্ল' হেল্ল' কি কৰিছা
এনে আছোঁ। তুমি কি কৰিছা চাহ খালো।
আহ
ইণ্টাৰনচিপ কইচা নেকি আজি।
ইণ্টাৰনচিপ অ কৰি আছো আমাৰ আই আই টি যে সেইকাৰণে ঘ আহ
দালি, চবজি, চালাড।
আহ আহ অ মাছ, ভাত, দালি।
অ
হা
গৰমটো কেনেকুৱা?
উম বহুত কৈছা হেনে তোমালোকৰ ফালে।
উম কালি যে বহুত ৰ'দ দিছিল ন।
অঁ
আজিতো অলপ কমেই কালি ওলাব নোৱাৰি।
উম ইণ্টাৰনশিপ কেনেকে কৰি আছা।
হা
ইণ্টাৰ্ণশিপ
উম ইণ্টাৰ্ণশিপ কৰি আছোঁ আজি নগলো। কালি গলো আজি নগলো আকৌ অহা কালি যাব লাগিব।
অ তোমাৰ লগ বুকতো লিখিছানে? অ অ লগ বুক ত লিখি আছ নে?
ল বুক অ লিখছো?
কেনেকে লিখিছানো?
এটানৰ এটা দিনৰ ডিটেইল লিখিছো। কিমান টাইমত গৈছিলো, কিমান টাইম আছো সেয়া লিখিছো আৰু আৰু চহীটো লিখিছো।
অ
চঙি নহয় বাৰু যা চাত গৈছো তাৰ চঙ বুলি কৈছো।
আহ ছাৰহতৰ লগত কৰি আছো যে হয়। একো কাৰণে এতিয়া কৰাই নাই।
বুজি পালা নাই।
কেতিয়া কয় লাষ্টৰ মানত চাৰতে চাই আহি। শিকাই দিব কৈছো ৰিপৰ্ট বনাই দিব লাগিব আমি কৈ দিম চব।
মা হতে গৈছে।
অঁ এই যে চাৰ যে চাৰ হা
আমি চব নিজে কৰিব লাগিব এতিয়া।
অ আমাক কৈছে চাৰহতে শিকাই দিম বুলি। আমাৰ কম্পিউটাৰ ওপৰত মানে সেইবিলাক শিকায় আৰু। কোনটো বস্তু কি কয়, কম্পিউটাৰ কোনটো চাইড কেনেকে খুলিব লাগে কি বস্তু? সেইবিলাকৰ ওপৰত লিখিব লাগিব।
উম
আই টি আই
উম পেছেণ্ডদেচন লব ন।
উম লব। আগষ্ট মানত ল'ব চাগে কলেজ খুলিলে।
উম
আহ তোমালোকৰ কিহৰ বুকী আছে? তাকেইটো উম তাৰওপৰত চাগে সুধিব ন তোমালোকক।
উম
এইটো যে কৈছা কোনে চহি দিছে তোমালোকক।
অ আমি তাই
অ তাই চ
কি উমা ইছতাম মাৰি দিছে। তুমি চাহ খালা? হেল্ল' হেল্ল'